হয় নমস্কাৰ জনাইছোঁ আপোনাক।
উম নমস্কাৰ তুমাকো।
হয় আপুনি আজৰি আছিলে নেকি?
উম।
হয়, আপুনি আজ-আজৰি আছিলে আজি আমি এটা। বিষয়ৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছোঁ আপুনি নিশ্চয় সময় দিব পাৰিব অলপ।
হয়, হয় পাৰিম, পাৰিম ক'বচোন।
হয়, আজি আমি আপোনাৰ। আহ চাহ খেতি অসমৰ চাহ খেতিৰ ওপৰত অলপ তথ্য। সংগ্ৰহ কৰিব বিচাৰিছিলোঁ আপুনি যিখিনি জ্ঞাত। মই আপ-আপুনি জনাব বুলি আশা ৰাখিলোঁ।
হয়, হয় নিশ্চয়, নিশ্চয় অ,। এটা ভাল তথ্যৰ বিষয়ে আপুনি আহ আলোচনা কৰিম বুলি ভাবিছোঁ। যে আ গতিকে অসমত চাহ খেতি
হয়।
অ। চাহ খেতিৰ আ বিষয়ে কবলৈ গ'লে অসমত আমাৰ অসমখন চাহৰ চাহ খে তিৰ বাবে বিখ্যাত এইটো ত আমি জানোয়ে সকলোৱে জনা বুজা কথা।
হয় হয় হয়।
মোক গতিকে প্ৰথম য়ে চাহৰে হয় চাহ খেতিৰ বিষয়ে আমাৰ ইয়াত আহ এইজন ইং ইং ইংৰাজী বিষয়া এজনে উদ্ভাৱন কৰিছিল আত। ৰবাৰ্ট ক্ৰুষ্ট আছিল নেকি?
হয় হয় ওঠৰ তেইশ চনত আপোনাৰ
হয় হয় আ তাৰ পিছত এ ক'বলৈ গ'লে আমাৰ অসমত বহু কেইখনে চাহ চাহৰ বাগিচা আছে। ত চাহ খেতিৰ বিষয়ে আৰু কবলৈ গ'লে অ বিশেষকৈ মই খেতিটোৰ বিষয়ে কওঁ ত
উ।
আৰ বাকী এবছৰত মোটামুটি তিনিটা চিজন থাকে এ এ চাহ খেতি তাৰমানে চাহৰৰ যিটো মানে একদম কোমল পাতটো হেৰি উঠোৱা হয়। তাৰপিছতহে আমিতো চাহকাৰে সেইটো আমি কি বুলি কয় চাহপাত আকাৰে আমি সেইটো উলিয়াও ত তা হ'ল এ কি বুলি কয় একদম ভাল চিজন বুলি কলে মোৰ ঠিক মনত নাই কিন্তু বোধহয় এইটো এপ্ৰিলৰ দিলৰ ফলা আহ জুনলৈকে এইটো এটা চিজন চব অ সকলোতকৈ ভাল এটা হয় হয় একদম ভাল সময়ত টা বুলি কয় যিয়ে মানে আটাইতকৈ ভাল চাহপাত মানে হয় আৰু সি কিমান টাইমত যিখিনি তাৰ আগ খিনি আমি উ উঠাই লও সেইখিনিৰ পৰা মানে আটাইত খুব ভাল মানে চাহপাত হোৱা বুলি কোৱা শুনা যায় সেইটো টাইমত আৰু তেনেকুৱাকোৱা বছৰটোত এ তিনিটা তিনি তিনিটা সময়ত তাৰমানে এনেকৈ হয় হেৰি কৰা হয়।
হয় হয় খুবেই ভাল কথা কলে এইটো আপুনি।
তাৰ পিছতহে আমি সেইখিনি তাৰমানে কিন্তু এটা অ এটা বস্তু অসমত মানে এটা বস্তু মানে আমি সেইটো কবই লাগিবই টো নকলেও নহ'ব যে আমি যিবিলাক এতিয়া চাহপাত এ ৰূপে আমি গ্ৰহণ কৰি আহিছোঁ
হয়।
বা এ এ চাহআকাৰে আমি দি পেলাই যিখিনি আমি খাই আছো কিন্তু সেইখিনি মানে একদম
উ
হাণ্ড্ৰেড পাৰ্চেন্ত দেখি। চাহপাতৰ তাৰমানে যিখিনি আমি ঔষধি গুণ পাব লাগে। তাৰে কিন্তু আমি একদম পাঁচ পাৰ্চেণ্ট মানহে পাওঁ বুলি ক'ব লাগিব। আচলতে চাহপাতটো আমি ঔষধি গুণ হিচাপ পেহীয়ে ফোন কৰা অ' হয় হয়।
আৰু ভাল খিনি ভাল গুণ থকা সেইখিনি আপোনাৰ বিশ্বৰ বেলেগ দেশ, আন দেশবোৰত আপোনাৰ বিক্ৰী কৰা যায়।
হয়, হয় সেইটো সেইটো জানে। বাহ্যিক কিবা টো আমাৰ বেছি মানে সেই কৰা হয়। কিন্তু আমি যিখিনি আমাৰ একদম সৰা পোচাখিনি থ থাকি যায় বুলি ক'লেও ভুল নহ'ব। কিন্তু আচলতে আম আমাৰে খেতি হয় এই খিনি। আমাৰ মানুহে ই কৰে, আমাৰ মানুহে কষ্ট কৰে, কিন্তু আমাৰ মানুহে মানে সেইখিনি বস্তু খিনি ভাল বস্তু খিনি মানে ই কৰি গ্ৰহণ কৰিব নাপায়। সেইখিনি মানে বাহিৰতহে যায়গৈ। এ তাৰ ফলত মানে আমাৰ মা আমাৰ যি খিনি অসমৰ মানুহখিনিয়ে এ যিখিনি গুণ পাব লাগে সেইখিনি নাপায়। কিন্তু বাহিৰত যাই কেনে আমি যি যিখিনি চাহৰ যিখিনি পাব লাগে বাহিৰত গৈহে আমি সেইখিনি পাওঁ। যি যিবিলাকত হয়তো কি চাহৰ ইমান সেয়ে নাই প্ৰচলন নাই, মানে কি বুলি কয় চাহপাতৰ ইমান এ সিহঁতে এ হেৰি নকৰে না। জানেই, কিন্তু তেওঁলোকে ভালখিনি তাৰমানে সেৱন কৰিব পাই আছে। কিন্তু একদম কবলগীয়া কথা হা আৰু আৰু এক নম্বৰৰ, আৰু এটা কথা কব লগীয়া আছে। তাৰমানে বিশেষকৈয়ে এইটো বাৰু চবৰে হয়, চবৰে ক্ষেত্ৰত হয় অসমৰ বোলে কিবা বুলি নহয়। কিন্তু এ দেশখনৰ হওঁক বা ৰাজ্যখনৰ হওঁক বা যি নিজৰ গাওঁখনৰে হওঁক বা নিজৰ ঘৰখনৰে হওঁক। যোনটো মানে আ ৰ্থিক যিটো কি বুলি কয় পইচাপাতিৰ যি কিবাটো। এ, সি খিনি মানে আমি বিশেষকৈ চাওঁ।
হয়।
বিশেষকে চাওঁ। যেনেকুৱা উদাহৰণ হিচাপে আমি এটা বস্তু ক'ব পাৰো যে ঘৰত এটা আমি খেতি কৰি আছোঁ। বা যিকোনো বস্তুৰ ক্ষেত্ৰতে হওঁক। এ, এতিয়া মই চাওঁক উদাহৰণ হিচাপে এটা বস্তুয়ে কৈ আছোঁ যে ধৰি লওঁক এ, ৰঙালাও খেতি এখন কৰিলো আমাৰ ঘৰত হা', বিশেষকৈ টো আমাৰ আজিকালি বিশেষকৈ এ, খোৱা ল ঘৰত খোৱা-লোৱাতকৈ বিশেষকৈ আৰ্থিক আৰ্জনটো যাতে বেছিকৈ আহে, সেইটো আমি বেছিকৈ আহাটো আমি পৰিলক্ষিত কৰা দেখা যায়, এইটো একদম এক নম্বৰ কথা আজিকালি। হয়। কাৰণ আজিকালি পই পইচা পাতিৰ কিবাতো বহুত এ হেৰি হৈ গৈছে। এইটো আমি ক'বই লাগিব। ত' এ, যিখিনি আমি এ কি বোলে উৎপাদন হয়, সেই উৎপাদন খিনিৰ পৰা একদম ভালখিনি আমি বজাৰলৈ বা-বা যিকোনো হেৰি ঠাইলৈ লৈ গৈ আমি বি ক্ৰী কৰোঁ পইচা অৰ্জন কৰোঁ। কিন্তু একদম মানে সৰা পচা একদম বেয়াখিনি হে আমি লাষ্টত ঘৰত খামদে এইখিনি, এনেকৈ মানে ঘৰৰ সেইখিনিত থৈ দিয়া যায় বা সেইখিনি অহ' হয়। ঠিক তেনেকুৱাকৈ
আপোনাৰ দিয়ে পঠায়। যিবোৰ বেয়া জাৱৰ-জথৰ একদম একেবাৰে বেয়া সেইখিনিয়ে আমাৰ অ সমৰ মানুহে গ্ৰহণ কৰে।
হয় হয়।
অঁ' গতিকে আপুনিও মানে চাহখেতিৰ ওপৰত কিবা অলপ গম পাই
হয়, মইয়ো বিশেষ ভাৱে ইমানটো জ্ঞাত নহয়, হ'লেও মই যিখিনি জ্ঞাত মই আপোনাক জনাবলৈ নিশ্চয় চেষ্টা কৰিম।
আৰু আপুনিটো কৈছে, ওঠৰশ তেইশ চনত আপোনাৰ ৰবাৰ্ট বুচে অসমত চাহ ৰ উৎপাদন কৰিছিলে।
অঁ' হয়।
হয়। সেইকাৰণে আমাৰ এতিয়া বিশ্বৰ ভিতৰতে অসমক চাহৰ ভিতৰত অন্যতম বুলি জনা যায়।
হম, হম, হম।
হয়, কাৰণ
চাহখেতি, চাহখেতিৰ পৰা আমাৰ অসমখন বহুখিনি আগবঢ়া। ক'বলে গ'লে। আমাৰ অসমত বহুকেইখন চাহৰ বাগান ঠাইত থকা বুলি আমি জ্ঞাত। প্ৰায় সৰ্বমুঠ আঠশ পঞ্চাশ খনতকৈও বেছি চাহ বাগিচা আছে আমাৰ অসমত। সৰু ডাঙৰ মিলি, ঠিক সেইদৰে। তাৰ পৰা ডিব্ৰুগড় ডিব্ৰুগড় জিলাৰ পৰা তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদিকে ধৰি বহুকেইখন জিলাত আমাৰ সৰু ডাঙৰ চাহ বাগিছা আছে। হয়। আপোনাৰ চাহবাগিচা বহু-বহুতো আপোনাৰ ফেক্টৰী আছে। সেই ফেক্টৰীত আমাৰ চাহ চাহপাত বোৰ তুলি ধুনীয়াকৈ তাত চাহ-চাহপাত প্ৰস্তুত কৰা হয়। হয়, সেইবোৰ আপোনাৰ অসমৰ পৰা বেলেগত বিক্ৰী কৰা হয়।
যিদৰে মানে বেহাৰ বোৰ যেনেকৈ তুলি পেলাই এ উদ্যোগত নি পেলাই যেনেদৰে এ কি বুলি কয় সেইখিনি তেল আকাৰে উলিওৱা হয়। ঠিক তেনেদৰে চাহপাত খিনিও মানে সদধৰণে সদধৰনে বুলি ক'ব লা সেইটো সদ, হয় হয় হয় অঁ' সধন কৰি পেলাই সেইখিনি তাৰ মানে চাপাত আকৃতি লয় আৰু খিনি চাহপাত আকূতি লৈ পেলাই সেইখিনি হয়। সেইখিনি আৰু টা নতুনকৈ ফেক্টৰীত নি পেলাই পেকেজিং কৰি পেলাই
হয়, বহুতো কৰ্মচাৰী জৰি জড়িত লাগে। সেই হিচাপত আপোনাৰ আৰ্থিকভাৱে আপুনি ক'লে, আৰ্থিকভাৱেও আপোনাৰ সেই চাহ উৎপাদনৰ ক্ষেত্ৰত বহুতো গাঁৱৰ হওক বা বহুতো গোটেই অঞ্চলৰ মানুহৰ একো একোখন ঘৰ চলি থাকে সেই চাহ খেতিৰ ওপৰত হয় সেইটো ক'ব লগীয়া কথা
খেতি আৰু এক একদম নুইনতম জাতি বুলি জাতি ন জাতি নহয় আচলতে আমি জা ধৰি কেনে ক'ব নোৱাৰোঁ সেইটো জাতিৰ লগত কথা নহয়। কিন্তু মানে আগৰ পৰাই যিটো কোৱা কোৱা আছে যে চ চাহ যেনেকৈ চাহ চাহ খেতি কৰাৰ বাবে বা চাহ খেতি কৰাৰ কাৰণে অলপমান মানে এ কেইজনমান লোক তাৰমানে ক তে তেওঁলোকে তাৰমানে সেইখিনি কৰে আৰু যে চাহ চাহ বিলাক এ চাহপাত তোলে এ হয় হয় তেওঁলোকৰ তেওঁলোকৰো তাৰ মানে হয় তেওঁলোকৰো তাৰ মানে এ কি বুলি কয় এই চাহ খেতি বিলাকৰ জৰিয়তে ঘৰ এখন এখন চলি আছে। আৰু আৰু দুই নম্বৰতে ক'বলৈ গ'লে উদ্যোগবোৰতো যিবিলাক যিখিনি কাম উদ্যোগত যিখিনি কাম যিবিলাক কাম হয় সেইবিলাক হয় সেই হয় হয় অ হয় হয় পাতবোৰ তো হয় তোলাৰ পিছতো যিবলাক কাম থাকে পাত বিলাক বাচিব লাগিব সেইবিলাক এ চাফ চিকুণ কৰি পেলাই হেৰিত দিব লাগিব সেইখিনি কামতো যিবিলাক মানুহ নিয়োজিত হৈ আছে তেওঁলোকৰো মানে বহুত বহুত কেইজন বহুত মানুহৰে তাৰ মানে অসমৰ সেইখিনি বহুত মানুহৰে উদ্যোগ খিনিৰ হওঁক বা এইখিনিৰ জৰিয়তে হওঁক তেওঁলোকৰ তাৰমানে বহুত খিনিয়ে আৰ্থিক ভাৱে হয় হয় সবল হৈ আছে।
হয়, হয়, হয়, বহুত ভাল কথা কৈছে সেইটো
ত' মানে ক'বলৈ গ'লে এ আমাৰ অসমখন চহকী বুলি ক'লে চাহ খেতি আৰু। ধান খেতিৰ কাৰণে তাৰ মানে অ' অ' এই দুটাৰ কাৰণে মানে বিশেষ আৰু
হয় হয় হয়। ধানতকৈ আপোনাৰ কব গ'লে চাহ খেতিটো অসমৰ বিশ্বৰ ভিতৰতে আপোনাৰ অসমত বিশেষ
হয় হয় একদম সৰ্বপ্ৰথম আৰু।
হয় হয় হয়
অ গতিকে এ কি বুলি কয় হয় চিজেনৰো কথা আছে ইয়াতে ত মইতো কলোৱে সেইটো চ মানে এটা টাইমত সেইখিনি বহু খিনিয়ে মানে কি বুলি কয় এ এইটো উৎপাদনতটোও বেছি হোৱা বুলি কোৱা হয় সেইখিনি সময়ত তাৰ মানে আৰু সেইখিনি টাইপত হয় আহ যিহেতু আমি অ' যিহেতু আমি জানোঁ এই ধান ধান খেতিৰ বাবে যেনেদৰে এটা মানে এ ধুনীয়া এটা কি বুলি কয় বাতাবৰণৰ বাইট লাগে জলবায়ু লাগে বা এটা পৰিবেশ লাগে এটা সময়তহে ধান খেতি কৰা হয়। সেইখিনি টাইমত ভাল হয়তো বেলেগ সময়তো আমি পানী চানী দি পেলাই কৰিব পাৰিম, কিন্তু ভাল নহব।
হয়। কিন্তু আপোনাৰ ধান খেতি আপোনাৰ বছৰত এবাৰ কৰা হয়। কিন্তু চাহ খেতি তেনেকুৱা নহয়, এবাৰ নহয়
অ' এবাৰ নহয়
বছৰত প্ৰায় আপুনি কলেই তিনি টাইম কৰিব পাৰে। ঠিক সেইদৰে এইটো আপোনাৰ এটাৰ পিছত এটা। কৰিয়ে থাকিব পাৰে।
কটাই বছৰটোয়ে গাছ কেইডাল থাকিব কিন্তু মানে এ এটা টাইমত সেইখিনি যে। সিহঁতৰ মানে যিখিনি টাইম হৈ যাব থোৱা। তুলি উঠাৰ পিছত আৰু এটা সময়ত সেই গছ বিলাক মৰহি যায়। আকৌ। তাৰ মানে নতুনকৈ সিহঁতে পোখা মেলে আৰু।
উম হয় ঠিক আছে, আপোনাৰ পৰা বহুতো মই নজনাই কথাই জানিবলৈ সক্ষম হ'লো। সেয়া আপোনাক বহুত বহুত মই ধন্যবাদ জ্ঞাপন কৰিছো। হয় বিগত সময়তো মই আপোনাৰ পৰা নজনা কথা জানিব পাৰিম বুলি আশা ৰাখিলোঁ।
হয় হয় নিশ্চয় নিশ্চয় আপোনাকো ধন্যবাদ থাকিল।
হয় ঠিক আছে।